হেল্ল'
তুমি শুনিছা নাই এতিয়া?
শুনিছো শুনিছো ঘৰ বাহিৰলৈ আহিলো বাৰু আকৌ
এ অহা নাছিলো এতিয়া আহিলো
উম ঠিকেই ঘৰৰ ভিতৰত আকৌ সোমাই থাকা।
আ কৌও গৈছে আকৌ গৈছে। বেয়া হৈছেও নেটৱৰ্ক।
সে বেয়া আছে ন আছে -আছে ন? আহ, আহিছে ন অকে- অকে গুড মৰ্ণিং -গুড মৰ্ণিং
মৰ্নিং - মৰ্নিং
মনে মনে বাকী খবৰ খা ।
আছো, তোমাৰ?
মইও আছো, জীয়াই আছো।
মই তাকে পৰীক্ষা যে তাকে পঢ়িব লাগে পঢ়োও লাহেকে।
পৰীক্ষা আছে নহয় অ পঢ়া - পঢ়া। এমটো?
তাকে পঢ়া।
এপাক পঢ়া -পঢ়া -পঢ়া মোবাইল এটা দিন নাই এতিয়া গম পাইছ ন, লাইফত চিৰিয়াছ হ'বলৈ হল আৰু।
এ তুমি কন চা চিৰিয়াচ হৈছা নিজে কোৱাচোন, তুমি কিমান চিৰিয়াছ হ'লা? হাইছেকেণ্ডাৰী পৰীক্ষা শিক্ষাটো চেৰিয়াছ নহ'লাই? হেল্ল'
হেল্ল'
অই পগলা, শুনিছো।
অ লাইফত চিৰিয়াছ হলে শিকা, মোৰ কথা বাদ দিয়া
বহুত চিৰিয়াচ হব লাগিব? অ নিজৰহে উদাহৰণ দিব লাগে, তুমি আকৌ লোক জানো কিমান চিৰিয়াছ, ইলেভেন- ইলেভেনৰ ছোৱালীলৈ মেছেজ মেজ কৰি থাকা, ইলেভেনৰ ছোৱালীলে বোলো মেছেজ কৰি থাকা, কিমান চিৰিয়াছ গম
হ'ব নেকি? আমি এই ৰিয়েল-ৰিয়েল ৱৰ্ল্ডৰ পৰা আতৰো নেকি? ইমেজিনেৰি ৱৰ্ল্ডখনলে যাওঁ নেকি?
আকৌ কালি ইমেজনেৰি ৱৰ্ল্ডলে কৰিলে সেয়াহে।
অকমান দিছিলোঁ যে বস্তুটো।
অ'। অ', নহয় সেইটো-সেইটো লাইনৰ নহয়। একচেল সেইটো তোমাৰ এতিয়া ক'ব নোৱাৰি। সেইটো এতিয়া একো নাই বাদ দিয়া, হোৱাটছএপতো ক'ম। বাকী ভাত পানী খালানে, নাই?
খালো খালো, খাই বৈ উঠিলো। মাছ আছিলে মাছ ললো তাকে খাল
হয় হয়। আচ্ছা আচ্ছা। আচ্ছা যিমান পাৰা স্পীড কোৱা কথাবিলাক।
তুমি খাত, অ' তুমি কি ক'ত খালা খালা নে নাই? কি মই মাহ আ, দালি। তাকো তাত পানী দি দিছিলে, ত -তাৰপিছত ভাতত পানী দিছিলোঁ। ভাতটো পানী দি পেলাই উতাই দিলে, তাৰ পিছত তোমাৰ বনালে বেচন চন, বেচন তাৰপিছত ভেদাইলতা আৰু তোমাৰ পিয়াজ চিয়াজ দি গোটেইখিনি মিলাই গ তেলটো গৰম কৰি তাত দি পেলাই আকৌ কাঢ়ি পেলাই সেইটো খা সেইটো খালোঁ, তাৰপিছত তোমাৰ এইটো যে উ, খাৰলি খাৰলি তাৰপিছত নেমু। তাৰপিছত তোমাৰ আকৌ কঠাল যে কঠাল কঠালৰপা কঁঠালপা গুটি উলিয়াই যে শুকাই পেলাই তাৰ যে উপ বাকলিটো গুচাই দালিত দিযে পিটিকা কৰে সেয়া চল এ, তুমি তোমাৰ কোৱা? অ'।
বা, আজি অ' আজি বেলেগ খাই দিলা দেখোন তেন্তে। গোটেই
তাকে ভালকে
আচ্ছা আচ্ছা, মই মোৰ মাতটো ভালকে আহি আছে নহয় ন'?
আহি আছে। বাজাৰতাই যায় লওঁ।
অ', অ' অকে অকে, বাকী তোমাৰ হেৰি মই তোমাৰ ফাৰ্ষ্ট তফলটো তোমাৰ হাত, মুখ আৰু দাঁতকেইটা লাগিব জানাই।
লাগিব মেইন, জিভাখনো লাগিব।
জিভাখনো লাগিব তোমাৰ, লগতে যদি টেবুলখন চকীখন নহয় সেইটো কেনেকে ক'বা?
দিগদাৰ হ'ব আকৌ। মাটি মাটি আৰু গিলাচটো লাগিবই দেখোন লগতে।
মেইন কথা সেইটো মাটিত সেইখন লাগিব। এতিয়া তোমাৰ মাটিকন আহিলে ক'ৰপা? মাটিকন তোমাৰ ক'ৰপা আহিলে এতিয়া?
সেইটোয়ে আচৰিত কথা এতিয়া মেইন।
আৰু তোমাৰ যে ইয়াত টেবুলখনৰ ওপৰত যে পেটখন কাঁহীখন ৰখি আছে, সেইটো নৰ্মেল।
আ, ৰ, আৰু সেইটো সেইটোৱেই। সোমাই গ'লহেঁতেন তেতিয়া তুমিও পিছে পিছে গুচি যাব লগাহ'লহেঁতেন। তুমিও পিছে পিছে গুচি যাব লগাহ'লহেতেন। ভাল, ভাঙি গুচি গলহেঁতেন ন' অ'। হয় হয়। ক'ত মিছা কথানো।
এতিয়া যদি সেই নৰ্মেল ফটো নাথাকিলেহেঁতেন আমিতো মানুহৰ আগত একদম তোমাৰ মাটি খাতি সমান হৈ থাকিলো হয় নাই নহয়? তুমি কোৱা অ', হয় এতিয়া সেই তেনেকৈ যদি অ', তেনেকে যদি এতিয়া গ্ৰেভিটিটো নাথাকিলেহেঁতেন আমিও নাথাকো উৰি গলোহেঁতেন।
নাথাকো নাথাকো অৰি ফুৰিবলোহেঁতেন, কোনে ক'ত আকৌ পৃথিৱীখন যে অ', বলে গলদেন।
তেন অ, ওপৰলৈ গুচি গ'ল হেঁতেন হয় নাই? সেইকাৰণে মানে আকৌ মাটিখিনি আহিলে কৰ'ব মাটিখিডালে সেইটো এটা কথা।
সেইটো সেইটো মেইন কথা।
সেইটো মেইন কথা মাটিতো আহিলে কেনেকে? এই বোৰ বহুত আচৰিত আচৰিত মানে বহুত আচৰিত কথা, কেনেকে আহিব পাৰিলে মানে মাটিটো।
কেনেকে তাকে
এ একে প্ৰথমতে যেনিবা এটা প্ৰথম যেনিবা বিগ কহলিজন এটা হ'ল।
উম, উম,
তাপা সোপা গোটেই বনি কিন্তু মাটিতো বস্তুটো কেনেকে বনিল?
সেইটোৱে উচিত কথা কাৰণ মাটিটো তেতিয়া আমাৰ একো ব্যাখ্যা, একো তোমাৰ ডেফিনিছন নি দিয়ে ব্যাখ্যা কৰা নাই
এইটো কেনেকে হল একো ডেফিনিছন নাই সেইইবিলাক।
এতিয়াটো গম পাওঁ, কিন্তু তেতিয়া কেনেকে হ'ল সেইটোহে কথা হয় নহয়, এতিয়াটো আমি গম পাওঁ। এতিয়াটো কেনেকে হ'ল? কিন্তু আগৰতো কেতিয়া হ'ল সেইটো আচৰিত হব লগীয়া কথা।
সেইটোৱে এতিয়া প্ৰথম অৱস্থা
অ',
অ', এতিয়া মেইন কথা সেইটোৱে
সেইটোৱে সেইটোৱে একো হয়, হয়, মই জানিছো তোমাৰ কথাটো গুৰুত্ব আছে।
অ', এতিয়া মানুহে ভাত খালি কেহে খালি সেইবুলি সুধিলে নহব তাৰ পাছত টো জানিব লাগিব কেনেকে খাব বোলে মানুহ এজনে ভাতটো। কেনেকে খাব পাৰিলে? এইটো এটা তোমাৰ এইটো এইটো তোমাৰ হৈছে চাইণ্টিফিক আৰু তোমাৰ ভাত খাবলৈ পাৰিলো কাৰণে আমি আমি কষ্ট কৰিছো আমি তোমাৰ এইবিলাক এইবিলাক ফাৰ্মাৰ বিলাকে কষ্ট কৰিছে তোমাৰ ধান উম, খেতি হৈছে, সেইটো কাৰণে সেইটো কাৰণেতো চাউল ধানটো বনিছে। চাউলটো বনাব পাৰিছো নহলে সেইটো এটা কথা।
তাকে ঠিকে কৈছা।
হয়, হয়, হয়,
ত' বুজাটো টান আছে। খাইিবলৈ কোৱাটো ইজি হয় নে?
কিন্তু কেনেকে খালোঁ সেইটো পোৱাটোহে টান হয় নহয় হেল্ল' উম হেল্ল' হেল্ল', শুনিছ নাই, শুনিছো শুনিছো।
কি হ'ল, মাতটো অহা নাছিলে যে মাজতে?
তোমাৰহে অহা নাছিলে।
মোৰো অহা নাছিলে নেকি, আচ্ছা আচ্ছা, তোমাৰো শুনা নাছিলো মই। বাকী সেইবিলাক বাদ দিয়া তেন্তে। একদম তাৰপৰা তোমাৰ হেল্ল'
হেল্ল'
হেল্ল' হেল্ল', হেল্ল' হেল্ল'
অ' মা, কি হ'ল অ', ফোন মাৰি আছে যে, ফোন কৰি আছো ন। হেল্ল', শুনিছানে নাই?
হে, ইমান দম দিলা
এ নহয়, ফোন কৰি আছোঁ, ফোন মাৰি আছে।
সেইকাৰণে শুনা নাই সেইকাৰণে শুনা নাই আকৌ।
অ', এই ফোন আহি আছে যে এইটোত। ফটো মাৰি দি দিয়া, সেইটোৱে, নহয় টেবলেট এটা ফটো মাৰি দি দিব লাগে, অ'।
আচ্ছা, নহয় এতিয়া তুমি ভুলতোতো মোৰ বুলি, ভুলটো মোৰ বুলি কৈ দিলা তুমি।
মোৰ ফোনটো আহিছে, মই ভাৱিছোঁ, ফোন-ফোন আহিলে নুশুনে বুলি নাজানো নহয়।
অ' তাকে, ভুলটোতো মোৰে এতিয়া।
এতিয়া মোৰহে ভুল হ'ল।
অ' তাকে, তাকে ভাল লাগিলে আৰু। বাক-বাকী তেন্তে ভাত খালা?
খালোঁ খালোঁ।
অ' অ' অ', আকৌ এবাৰ বুজাই দিয়াচোন। আকৌ এবাৰ বুজাই দিয়াচোন বাৰু, মই কি বুজালো, তুমি কি বুজিলা।
মানে তোমাৰ, প্ৰথম খালো তোমাৰ হাতেৰে, মুখে আৰু সেইটোৱে।
এ মোৰ হাত খনে বল দিব পৰা নাই, বিষাই আছে। নাৰিকল ভাঙ?
কি হ'লনো?
এ কালি হেৰি, চেলেঞ্জ লাগ নাৰিকল এট, কালি চেলেঞ্জ লাগি নাৰিকল এটা হাতে ভঙিবলৈ লৈছিলো। তাৰাপৰা, মাৰ মাৰি দিলোঁ, নাৰিকলৰ ঠাইত হাতখন ভাগি থাকিলে। উম।
মোৰ তোমাৰ কি হ'ল গম পাইছা নাই, ফোন আহিছিল যে ফোন ৰিচিভ কৰিবলৈ আহোঁতে পিছল খাই, আমাৰ যে লোহাৰ গে'টখন আমাৰ লোহাৰ গে'টখনৰ তাত মাৰি দিলোঁ, হাত এটা, এতিয়া হাতটো ফুলি আছে সেইকন জেগা।
গ'ল চাগে হাত।
বিষত এতিয়া তোমাৰ তেনেকে, তাকে।
উম চাবা গুচি যাব
ফুলি আছে হয়।
অ', মানে ভাগিলে তেনেকে ফুলি যায় বাৰু। নেকি?
লৰাব মেলিব পাৰোঁ বাৰু।
আচ্ছা এনে বিষ হয় মানে, বিষটো হম।
বিষ হয় বাওঁ। বিষ চুলে বিষাই এনে নিবিষায়।
বিষটো আছে বুলি গম পাওঁ, বিষটো বিশাই থাকে বাৰু দেই, একো নকৰিও। মানে, মানে কি হ'ল মানে, মোৰ সেইকন আগতেও ভগা। ভগা আছিলে, ভগা কণ নাৰিকলটোত।
তুমি বেছি কৰিবলৈ গ'লা।
অলপ বেছিয়ে কৰি দিলো সঁচাকে, আকৌ মাৰি দিয়া লগে, লগে নাৰিকলটো ভাঙে বুলি ভাবিছিলো, হাতখনহে ভাাগি থাকিলে।
উম, তোমাৰ উল্টা হ'ল, যেনিবা ৰিয়েকচনটো উল্টা হ'ল। তাকেই তোমাৰ ৰিয়েকচনটো উল্টা হ'ল।
ৰিয়েক্টচনটো উল্টা হৈ থাকিলে সেইটোয়ে। তাকেটো তোমাৰ এতিয়া কি কোৱা আৰু। মানে তোমাৰ নিউ ল'টো প্ৰুভ হৈ গ'ল আৰু নিউটনৰ ল'টো।
তাকে প্ৰ-প্রতেইক কিয়া উল্টা কিয়া এটা থাকে।
উল্টাকে ক্ৰী এটা থাকে উল্টাও সমান। টো সেইটো হৈ গ'ল, মোৰ লগতে।
এই তোমাৰ নিচিনা এনেকুৱা মানুহৰ কাৰণে হয়েই।
তাকেইহে।